হেল্ল',
অঁ খুনিছোঁ।
অ কি খবৰ?
ভালে হ'বা তোমাৰ
এ আছো আৰু কি কৰি আছা?
এনেই আছিলো মোবাইলটোটোকে চাই আছিলো ৰবা।
অহ আৰু বৰ ওপৰত অলপ কথা পাতো নেকি তোমাৰ লগত তুমি আৰু মই।
অ তুমি ভাল বিষয়ে বিচাৰি ললা দেই অ কিতাপৰ পৰাপ আমি কথা পতাটো। জৰুৰী।
উম মানে সয়তি ত তুমি মোবাইল চাই আছা মইয়ো মোবাইল চাই আছোঁ। কিন্তু হয় মোবাইলৰ পৰা আমি বহুত বস্তু শিকিব পাৰো হয়নে? কিন্তু কিতাপৰ গুৰুত্বতটো বেলেগ কাৰণ কিতাপখন আমি পঢ়িব পাৰো আমি নিজে পঢ়ো। আৰু এটা বস্তু আমাৰ এনেই চোৱাতকৈ পঢ়িলে বেছি মনত। থাকে হয় নে নহয় আমি যেতিয়া বস্তু এটা ফোনত চাওঁ সেইটো যেতিয়া আমি এনেই চকুৰে চাওঁ তেতিয়া অলপ কমকে মনত থাকে কিন্তু যেতিয়া আমি বস্তু এটা পঢ়ি চাওঁ তেতিয়া আমাৰ বেছিকে মনত থাকে তুমি কি ভাবা?
ময়ো সেইটোৱে ভাবো যে আমি কিতাপতো পঢ়া বহুত দৰকাৰী। আমি বহুতদিন মোবাইল ফোনতটো চাই টাইম কটোৱাই সময় কটোৱাই। আহ বহুতে কিতাপ কিতাপ পঢ়িব নোখোজে। কিন্তু মই ভাবো যে আমি কিতাপ পঢ়া দৰকাৰী কাৰণ আমি কিতাপ পঢ়িলে আমি ভৱিষ্যতলৈকে। আমাৰ জীৱন সফল হোৱা দেখিম।
হয় হয় ঠিকেই কৈছা তুমি আৰু চ কিতাপখন এনেকুৱা এটা বস্তু। কিতাপত ধৰি লও এতিয়া আমি ইন্টাৰনেটত আমি সকলো বস্তু পাওঁ পুৰণা বস্তু পাওঁ কিন্তু আমি তাত কেনেকে লিখা আছিল কি আছিল সেইটো নাপাওঁ? কিন্তু কিতাপখন যেতিয়া আমি পঢ়ো কিতাপত মানে যিবোৰ মানে আ অতীতৰ আমাৰ আগৰ পূৰ্বপুৰুষসকল লিখিত হৈ গৈছে। সিহঁতৰ বিলাক আমি ডাইৰেক্ট আমাৰ চকুৰে দেখি পেলাই পঢ়িব পাৰো যে অ এইটো এনেকুৱা ভাষাত আছে ত আমি চাই কিনে পঢ়িব পাৰিলো সেই ভাষাটো শিকিলো আমি আৰু আমি সেই বস্তুতটো জনাও হ'লো কিন্তু মোবাইলত চালে। কি হয় আমাৰ আমি বুজি পোৱা লেংগুৱেজত দিয়ে আমি বুজি পোৱা ভাষাত দিয়ে কিন্তু আমি সেই পুৰণা যিটো ভাষা আমি শিকিব লাগিছিল। মানে যিটো আমি কিতাপৰ পৰা চাই কেনে পঢ়িলে শিকিলো হত। সেইটো আমি শিকাৰ পৰা বঞ্চিত হৈ থাকো তুমি কি ভাবা মানে কিতাপ ৰ গুৰুত্বটো আমাৰ জীৱনত কেনেকুৱা?
অ মই ভাবো যে আমাৰ আহ কিতাপৰ গুৰুতুটো আমাৰ জীৱনত আহ অশেষ। কাৰণ আমি কিতাপ কিতাপৰ অবিহনে আমি একো- আহ একো জ্ঞান লাভ কৰিব ন নোৱাৰো কাৰণ আমি- কিতাপখনন পঢ়ি চালে আমি বহুতো জ্ঞান লাভ কৰিব পাৰিম। আমি বহুতো জ্ঞান আমি মোবাইলত বিচাৰো তাৰ ফলত আমাৰ কিন্তু মোবাইলৰ পৰা ইমান ভাল জ্ঞান লাভ- কৰা না নাযায় আহ সেয়েহে আমি কিতাপৰ কিতাপৰ পৰা জ্ঞানটো লাভ কৰা অতি দৰকাৰী বস্তু।
হয়ঁ হয়ঁ তুমি ঠিকেই কৈছা। এিয়য়া চোৱা এয়া কিতাপ মোবাইলৰ পৰা নহয় এনেকে নাপওঁ যে ইণ্টাৰনেটত আজিকালি বস্তু নাপায় ইণ্টাৰনেটত আমি- যি চাৰজ কৰিব চব পাম। এভৰিথিং ওৱেল সকলো বস্তু আমি কিতাপত মোবাইলত পাই যাম। কিন্তু মোবাইলত সকলো বস্তু পালেও আমাৰ এলাহ হৈ গৈছে আমি- ধৰিল লাইব্ৰেৰীত গৈ কিতাপখন পঢ়িলে সেই কিতাপখন বিচাৰিলোঁ। সেই কিতাপখন পঢ়িলো সেইখিনিত আমাৰ যিমানখিনি মানে আমি মন ধ্যানটো দিম। আমি মোবাইলত পঢ়িলে বা মোবাইলত চালে আমি ই সিমান খিনি ধ্যান নিদিওঁ। আৰু কিতাপখন পঢ়া অভ্যাসতটোতো এনেও থাকিবই দে কাৰণ- আমি যেতিয়া এক্সাম বোৰ দিম পৰীক্ষাবোৰ দিম তাততোমাৰ এনেকুৱা নহয় যে আমিোবাইলৰ পৰা ডাইৰেক্ট- ৰেকৰ্ডিং কৰি পেলাই বা হেৰি কৰি দিব পাৰোঁ। আমিতো সেইটো পঢ়ি পেলাই দিব লাগে আমি পঢ়িব লাগে সেইটো কাৰণে যে যাত- তেতিয়া আমাৰ মনত থাকে আমি সেই প্ৰশ্নতটো লিখিব পাৰো এক্জামত হয়নে নহয় আৰু এনেকুৱা। কোৱা হৈ যায় যে যদি আমি মোবাইলত কেতিয়াবা চাবাত আমাৰ পৰীক্ষাৰ আগত আমি কি কৰো মোবাইলত বস্তু এটা চাই আহো। আমি আমি ভাবো যে আমাৰ আমি মোবাইলত চালো নহয় আমি জনা হৈ গ'লো। কিন্তু যেতিয়ালৈকে আমি কিতাপখন নপঢ়িম- সেই বস্তুটো নপঢ়ম তেতিয়ালৈকে আমি জনা নহো পিছত যেতিয়া আমি লিখিব যাওঁ। দেখিবলৈ ধৰো তেতিয়াহে আমি গম পাওঁ যে অঁ আমাৰ দেখোন এই কামটো দেখোন নহ'লে। মানে আমি দেখোনো সেইটো মনতে কৰিব পৰা নাই আমি মোবাইলত চাইছিলো কিন্তু আমাৰ মনত পৰা নাই। কিন্তু কিতাপ এখন পঢ়িলে যেতিয়া নিজে সেইটো পঢ়িব পাৰিম আৰু- কিতাপ মোবাইলত আমি কেতিয়াওঁ আণ্ডাৰলাইন- কৰি থব নোৱাৰো আমি তলত চিন দি বা হাইলাই কৰি থব নোৱাৰো। কিন্তু কিতাপত হ'লে আমি কি কৰিব পিম ইম্পৰ্টেণ্ট কথা যিবোৰ ইম্পৰ্টেণ্ট কথাবোৰ। সেইবোৰ আমি তলত চিন দি আমি বেলেগ এটা ঠাইত লিখি- বা সেই চিনটো আকৌ নেক্স যেতিয়া পঢ়িম- তেতিয়াহে চিনটো দেখা পাম অ যে এইটো ইম্পৰ্টেণ্ট হয়। এইটো জৰুৰী হয় এইটো আমি পঢ়িব লাগিব সেইটো আমি। মো কিতাপৰ পৰা মানে ডাইৰেক্ পঢ়িব পাৰিম হয় নে নহয় মবাইলতো আমাৰ সেইটো ব্যৱস্থা নাই।
হয়ঁ হয়ঁ অঁ তুমি ঠিকে ক'লা যে আমি- কিতাপত এনেকে চিন দি থৈ দিলে আমি সেইটো এ নে আৰু যেতিয়াআম পুনৰ পঢ়িম তেতিয়া আমি আৰু পাম যে- বিচাৰি পালে বিচাৰি পাম আমি চিন্ত ধই দিলে আমি তাত পুনৰ আৰু পঢ়িব পাৰিম কিন্তু আমি মবাইলত এনেকৈ চিন দি থৱ নোৱাৰো আৰু চাবা যে আমি- ভাল কিতাপ অধ্যয়ন কৰা বহুত জ জৰুৰী আহ! কাৰণ আমি ভাল কিতাপ এখন অধ্যয়ন কৰিলে আমাৰ- এ ভাল পথ পথ দেখুওৱা সৎ পথ দেখুওৱা দেখুৱাব আমাক কিতাপখনে।
হয়ঁ হয়ঁ।
ফলত আমি ব বহুতো বাহি বিশ্বৰ বিশ্বৰ সকলো খবৰ পাওঁ শিক আ এনেকুৱা এতিয়া শিক্ষা এ বাহিৰা কিতাপ এখন পঢ়িলে আমি বাহিৰৰ কথাবোৰো জানিব পাৰো আমি বাহিৰত কি হৈছে কি আৰু চাবা যে ভাল কিতাপ এখন অধ্যয়ন কৰাতো আমাৰ বহুত দ দৰকাৰী, কাৰন আমি ভাল কিতাপখন পঢ়িলে
হয় হয়।
ভাল কিতাপখন পঢ়িলে আমি পিছলৈকে ভাল ভাল এজন জ্ঞান জ্ঞানী মানুহ লোক বাবে আৰু চাবা যে আগতে একো কিত একো ইণ্টাৰনেট একো এইবোৰ নাছিলে মোবাইল ফোন আগৰ যোনবোৰ আমাৰ মা-দেউতা হওঁক অ যোনবোৰ আমাৰ আগৰ গুৰুবোৰ থাকে সিহঁতেতো কিতাপৰ পৰাই পঢ়ি অধ্যয়ন কৰিছিলে পঢ়ি এ কিতাপৰ পৰাই পঢ়ি সিহঁতে যিমান জ্ঞান আছিলে লাভ কৰিছিলে। আৰু আজিকালি আৰু চাবা যে বহুতেই মোবাইলটোতে এ মোবাইলটোয়ে মানে তাতে কি যিমান পাৰে পঢ়িব খোজে বহুতেটো আজিকালি মোবাইলটো পঢ়িম বুলি কৈ বাহানা কৰি মোবাইলটোকে চাই থাকে।
হয় হয় ঠিকে কৈছা তুমি। আৰু আগৰ পূৰ্বপুৰুষসকলে নিজে কিতাপ পঢ়িও আকৌ নিজে কিতাপ এখন লিখিছিলো। যিখন তেওঁলোকৰ যিবিলাক যিবোৰ জ্ঞান আছিল তেওঁলোকে সেইবোৰ আমাৰ, আমাৰ কাৰণে থৈ গৈছে। লিখি কেনে এইটো যদি আমি নপঢ়ো তেতিয়াহ'লে সেই তেখেতৰ কষ্টবোৰ এনেই যাব আৰু এতিয়া এনেকুৱা হৈছে তোমাৰ আ আজিকালিৰ ল'ৰা-ছোৱালী বিলাকে নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালী বিলাকে কিতাপৰ পৰা পঢ়িব নোখোজে মোবাইলৰ পৰা পঢ়িব বিচাৰ কিন্তু মোবাইলৰ পৰা পঢ়িলে সেইটো এটা আমাক ডিষ্ট্ৰাকচনো দিব পাৰে কাৰণ মবাইলৰ পৰা যেতিয়া আমি পঢ়ি থাকো তেতিয়া ধৰি লও কিবা এটা মেচেজ এটা আহিলে বা কিবা এটা কাৰোবাৰ ফোন এটা আহিলেতেতিয়া আমি সেই পঢ়াটোৰ পৰা বঞ্চিত হৈ যাওঁ যে পঢ়াটোত আমাৰ ধ্যানটো নাথাকে আমি যে ফোনটোত বা আমি সেই ভিডিঅ'টোত বা সেই মেচেজটোত আমি বেছিকে ধ্যা ধ্যানটো দিওঁ হয় মোবাইলত আমি সকলো বস্তু পাও কিন্তু মোবাইল টো আক আমাক দিষ্ট্ৰেক্তও কৰে। কাৰণ ধৰি লও তুমি আমি পঢ়ি আছো এতিয়া আৰু হঠাতে মন গ'ল যে মোবাইলটোত আমি কিবা এটা ভিডিঅ' চাওঁ তেতিয়া আমি আমাৰ ঘৰৰ মা-দেউতাহতে সুধিলেতো আমি বাহানা দিম যে নাই আমি মোবাইল পঢ়াৰে ভিডিঅ' চাই আছো বা তেনেকুৱা কিবা কিন্তু সেইটোতো আমাৰ সময়হে ক্ষতি কৰিলে। যে পঢ়াৰ মাজত আমি এটা ভিডিঅ' চালো সেইটোৱে আমাৰ সময়তটো নষ্ট কৰিলে, কিন্তু কিতাপ পঢ়ি থাকিলে তেনেকুৱা একো অসুবিধা নহয়। কাৰণ কিতাপখনত যেতিয়া আমি এবাৰ পঢ়া ষ্টাত কৰিম তেতিয়া এনেকুৱা হয় যে অ পঢ়া কিতাপখন যে পঢ়ি আছো আমি মাজতেতো থ ব নোৱাৰো, এৰি দিব নোৱাৰো ডাইৰেক্ট আমি কি কৰিব লাগিব কিতাপখন সমাপ্ত কৰি কেনেহে আমি বেলেগ এটা কামত যাব লাগিব। সেইটো হয় কিন্তু মোবাইলৰ ক্ষে ত্ৰত কি হয় আমি মবাইলটো চলাই আছো বেগ কৰি আকৌ লগেলগে ভিডিঅ' এটা চালো, আকৌ বেক কৰি পঢ়িব ধৰিলো, আকৌ বেক কৰি গেমে খেলিলো সেনে কৰি কৰোতে আমাৰ সময়তটোও নষ্ট হয়। আৰু লগতে আমাৰ উম পঢ়াটো মনতো নবহে, তুমি কি ভাবা এইটো হয় নে?
হয় হয় ময়ো এইটয়ে ভাবো যে তুমি যে ক'লা আমাৰ ইয়াৰ মানে মোবাইলটোত যদি আমি পঢ়ি থাকোঁ কিবা মেছেজ এটা আহিলেও আমি মেচেজটোত বেছি দ গুৰুত্ব দিও আমি পঢ়া - শুনা টোত গুৰুত্ব কম কমাই দিও ও আহ সেয়ে চাব আমি ভাবি এতিয়া যে এনেকুৱা কথা যে, মই ভাবো যে অ কিতাপ হৈছে, আমাৰ জ্ঞানৰ এক বিশাল ভঁৰাল তাত আমি বহুত তো জ্ঞান লাভ কৰিব পাৰো আৰু চাবা যে আমি নিজৰ চকুৰে যিমান খাই বা জ জগা দেখা নাপাওঁ কিতাপৰ পাত লুটিয়াই দি এ লুটিয়াই সিমান দূৰলৈকে মানসিক ভাৱে আমি ভ্ৰমণ কৰিব পাৰো। এতিয়া চাবা আমি বহুতো যদি ঠাইৰ বিষয়ে নাজানো এতিয়া আমি কিতাপ এখন পঢ়িলে, ঠাইবোৰৰ বিষয়ে আমি জানিব পাৰিম, শিকিবও পাৰিম।
হয় হয় তুমি ঠিকে কৈছা।
আৰু এনেকুৱা বহুতো গল্প কিতাপ থাকে।
কোৱা কোৱা
অ কোৱা
কোৱা কোৱা।
আৰু এনেকুৱা বহুতো উপন্যাস, গল্প বা কবিতা পঢ়াৰ সময়ত আমি নিজে সযতনে এক নতুন কল্প জগতত প্ৰৱেশ কৰো যে, আমি আৰু চাবা যে এনেকুৱা বহুতো কিতাপ থাকে ন আহ গল ল্প কিতাপ থাকে বা কবিতাৰ কিতাপ থাকে, সেইবোৰ আমি আমাৰ পঢ়া দৰ বা বাহি বাহিৰৰ কিতাপ হ'লেও আমি মানে পঢ়িব লাগে, নিজে আমি নিজৰ বিদ্যায়ৰ কিতাপ সমূহতো পঢ়িবই লাগে, তাৰ লগতে আমি বাহিৰৰ কি কিতাপো পঢ়া দৰকাৰী, আৰু তুমি কি বুলি ভাবা?
হয়, হয় ময়ও সেইটোয়ে ভাবো আমাৰ বিদ্যালয়ৰ পৰা আমি বিদ্যালয় কিতাপৰ পৰা আমি অকল বিদ্যালয়ৰ পঢ়াৰ বিদ্যালয়ৰ জ্ঞান খিনিহে পাম। কিন্তু বাহিৰা কিতাপ এখন পঢ়িলে আমি বাহিৰৰ যিখিনি জ্ঞান আছে সেইখিনিও আমি পাব কাৰণে সক্ষম হয়, যে আমি অকল বিদ্যালয়ৰ জ্ঞান খিনি ললেইটো নহব আমাৰ জী জীৱনটো বহুত দীঘলীয়া হয় নে মানুহৰ এজন মানুহৰ জীৱনটো কিছু বহুত মানে কঠিন জীৱনটো চলাই নিয়া। ত, সেইটোৰ কাৰণে অকল কিতাপৰ যিখিনি আমাৰ স্কুলৰ জ্ঞান, পঢ়াৰ জ্ঞান সেইখিনি থাকিলেই নহব, তাৰ বাহিৰে আমাৰ বাহিৰা জ্ঞানো থাকিব লাগিব য'ত নেকি আমি বাহিৰৰ কথাই জানি আছোঁ বাহিৰত কি হৈ আছে, বা বেলেগ এখন ঠাইত কি হৈ আছে বা বেলেগ চুটি গল্প বা গল্প অকল কিতাপৰ যিখিনি পঢ়া জ্ঞান সেইখিনি থাক কিলেটো নহব। মানুহৰ জীৱনী পঢ়িব লাগিব, বেলেগৰ জীৱনী ধৰি লোৱা আজি কালিতো এনেকে বহুত ওলাইছে যে প্ৰত্যেক লেখকে নিজৰ ওপৰত এখন নিজৰ জীৱনী এখন লিখি থৈ যায়। আমি বেলেগক চালেহে, তেখেতৰ জীৱনীখন পঢ়িলেহে আমি তেখেতৰ জীৱনটো কেনেকুৱা আছিল, তেখেতে কিমান কষ্ট কৰিছিল, কিমান চেষ্টা কৰিছিল সেইখিনি আমি শিকিব পাৰিম সেই জ্ঞানখিনি আমি ল'ব পাৰিম আৰু সেইখিনি আমি আমাৰ যিখি যিসকল সৰু আমাৰ আমাতকৈ সৰু তেওঁলোক আমি সেই পথটো দেখুৱাব পাৰিম যে, আমি এইটো পঢ়িছিলোঁ তাত আমি এনেকে শিকিছো, তুমি তোমালৈকেও সেইটো কৰিব বা আমিও সেইটো কৰিবৰ কাৰণে চেষ্ট তা, কৰিম সেনেকে শিকিব পাৰিম আমি। কিতাপৰ পৰা, কিন্তু মোবাইলৰ পৰা সিমান খিনি শিকিবলৈ আমি সক্ষম নহওঁ।
হয়, হয়। তুমি ঠিকেই ক'লা, আমি কিতাপৰ পৰা বহুতো জ্ঞান লাভ কৰিব পাৰোঁ। ক্যা-কিতাপ কিতাপে আমাৰ গুৰু, গুৰু, গুৰুৰ সমান হয় আমি। কিতাপৰ পৰা বহুত ভাল, ভাল জ্ঞান আহৰণ কৰিব পাৰোঁ।
হয়, হয়। তুমি ঠিকেই কৈছা, কিতাপ এখন কিতাপ এখন গুৰু, গুৰুৰ নিচিনাই। এজন গুৰুও আমাৰ কাৰণে যিমান খিনি কৰে, এখন কিতাপেও আমাৰ কাৰণে সিমান খিনিয়ে কৰে। দিয়া ঠিক আছে, তোমাৰ লগত আজি কথা পাতি ভাল লাগিল মোৰ। তোমাৰ লগত তো কিতাপৰ বিষয়ে কিত-কিতাপৰ বিষয়ে কৈ কথা পাতি ভাল লাগিল, আজিকাৰণে ৰাখিছো নমস্কাৰ।
অ', নমস্কাৰ